হেল্ল',
অ, ক?
কি খবৰ?
মোৰ খবৰ ভাল তোৰ?
মই আছো ৰ ঘৰত ভালনে তহতৰ?
অ, ঘৰত ভাল তহতৰ।
আছো ঠিকে আছে আৰু।
ভাত চাত খালি।
ভাত নাই ৰ খামহে আমাৰ অলপ দেৰি হয় তইতে খালি?
নাই ৰ কি বনাইছে আজি?
আজি কিবা বনাইছে আজি মঙ্গলবাৰ নহয়
মঙগলবাৰ পালে নেকি তহত আৰু আচা মানে মাছ মাংস নাখাওঁ আৰু মঙগলবাৰে
নাই আজিৰ দিনটো নিৰামিষ খাওঁ আৰু আমি
অ অ ঠিকে আছে পাল লাগে মাজে মাজে
বাকী তোক ফোন কৰিলো কথা এটাৰ ওপৰত আমি অলপ আলোচনা কৰিম বুলি ভাবিলো
আহ ক বাা কথা কচোন
বিবাহৰ ওপৰত মই কথা অলপ পাতিম বুলি ভাবিলোঁ তোৰ লগত
আচ্ছা কি বাল্য বিবাহ নে নৰ্মেল
নাই বু আমি যিটো ডাঙৰ হলে পাতে ডাঙৰ বিয়া
অ আজিকালি বাৰু বাল্য বিবাহ বন্ধ হ'ত
বন্ধ হৈ গৈছে এইটো
ভালে কৰিছে কিন্তু বন্ধ
সেইটো কৰাটো উচিত বাৰু আগতে কৰিব লাগিছিলে বহুত উ বাকী তই বিয়াত বিবাহ বুলিলে কি বুজ
কিবাহ মানে হৈছে মানে সমাজ আৰু আইন স্বীকৃত এক সম্পৰ্ক মানে বিবাহ য'ত মানে তোৰ
উ
দুজন ব্যয়ক্তিয়ে মানে জীৱন সংংগী হিচাপে একেলগে জীৱন গটোৱাৰ সিদ্ধান্তটো লয় আৰু বিবাহটোত তেওঁলোকে মানে সুখটোখ ভাগ বতৰা কৰে ইজনে সিজনৰ মানে দায়িত্বতটো গ্ৰহণ কৰে আৰু একেলগে এখন পৰিয়াল গঢ়ি তোলে মানে
আচ্ছা আচ্ছা মানে তোৰ বিবাহ কেৱল তোৰতো অনুষ্ঠানে নহয় ই হৈছে তোৰে অ আজীৱন প্ৰতিশ্ৰুতি মানে
আহ সেইটোয়ে এখন অনুষ্ঠান নহয় আৰু এটা এটা দায়িত্ব লোৱাত ত
উ এনে কোৱাচোন মানুহে বিবাহ কৰে
বিয়া কিয় কৰে আৰু বিয়া কৰিবা লাগে দেচোন আকলেতে তই জীৱনতটো কটাই দিবা নৰা তোৰ পৰিয়ালটোতো আগবঢ়াবা লাগিব
উম
জীৱন সংংগী লাভ কৰা তাই বিয়া কৰিলে তাৰপিছত সুখ দুখটো তোৰ ভাগ হৈ যায় তোৰ সুখে তাইৰ সুখ তাইৰ দুখে তোৰ দুখ এনেকুৱা আৰু তাৰপিছত এটা পৰিয়াল হৈ যায় তাৰপিছত সন্তানক লালন পালন কৰা হৈ যায় মানসিক আৰু সামাজিক নিৰাপত্তা লাভ কৰা হৈ যায় তাৰপিছত জীৱনক মানে ইজন সিজনৰ সহায় সমৰ্থন হোৱা এইটোৱে আৰু
আহ
তোৰ মতে মানে এখন সফল বিবাহৰ মানে মূল ভেটিবোৰ কি কি
উ সফল বিবাহতো দহটা মুখ্য ভেটি বুলি মই ভাবো মানে দহট মান আছে বুলি মই মানে ভাবোঁ যেনেতো ধৰ প্ৰেম হ'ল বিশ্বাস বিশ্বাসটো নাথাকিলেতো এটা ৰিলেশ্যন নচলে
উ
লগতে তোৰ সন্মানো থাকিব থাকিব লাগিব ত সততা হ'ব লাগিব ধৈৰ্য্য থাকিব লাগিব তাৰপিছত দুয়োজনৰ মাজতে বুজাবুজি থাকিব লাগিব তাৰছত দুয়োজনে ইজনে ইজনক কিবা ভুল হ'লে ক্ষমা কৰা এইখিনি কেপাচিটি থাকিব লাগিব
হয় হয় হয়
ত সহযোগিতা হব লাগিব আৰু লগতে প্ৰতিশ্ৰুতি পালন কৰিব লাগিব যদি তোক কিবা এটা প্ৰতিশ্ৰুতি দিছে তে তই সেইটো পালন কৰিবৰ কাৰণে তই ফটো ধ হৈ থাকিব লাগিব আৰু এ ভাঙিব নালাগে প্ৰতিশ্ৰুতিটো
হয় হয় মানে তোৰ হেৰি বিবাহ ত মানে প্ৰেম কিমান গুৰুত্বপূৰ্ণ মানে কি প্ৰেম কৰি বিবাহ হয় নে নে মানে লাভ মেৰিজটো কৰে কিছু মানে
হম হু
য এৰেঞ্জ মেৰেজ হয় সনেকুৱা মানে
মানে চাৰ বিবাহৰ আৰম্ভণিটোতো প্ৰেমে দিয়ে হয় কিন্তু কেৱলতটো প্ৰেমে বিবাহ সফল যদি তোৰ প্ৰেমৰ লগত বিশ্বাস সন্মানৰ দায়িত্ব থাকিব লাগিব ত' যদি এইকেইটা বস্তু আছে তেতিয়াহ' তো এখন সফল বিবাহ কৰিব পাৰিব অকল প্ৰেমে যথেষ্ট নহয় এখন বিবাহত
তুমি বিশ্বাস নাথকে তেতিয়া কি হয়
বিশ্বাস নাথাকিলেতো সন্দেহটোৰ ভুল বুজাবুজি আৰু দূৰত্বৰ সৃষ্টি হয় ত' এইটো অতি গুৰুত্বপূৰ্ণ বস্তু এটা ৰিলেশ্যনশ্বিপ বা এটা বিবাহত সংসাৰ এখনতোতো সন্মান নাথাকিলে তোৰ একো নাই আৰু লগতেো বিশ্বাস থাকিব লাগে আৰু বিশ্বাস যদি তই গঢ়ি তুলিব বিচাৰ াতে সদায় তেওঁ সত্য় কথা কোৱাটো উচিত ইজনে সিজনক আৰু যদি কিবা প্ৰতিশ্ৰুতি দিয়ে তে সেইটোতে পালন কৰাৰ কাৰণে ভালকে মানে চাব লাগে আৰু তাৰ মানে যাতে প্ৰতিশ্ৰুতিটো ভংগ নহয় লগতে সদ আচৰণ কৰাতো প্ৰয়োজন দুইজনকে ইজনে
আহ সেইটোৱে মানে আৰু তোৰ ইজনে সিজনক মানে কেনেকে সন্মান কৰিব পাৰে স্বামী স্ত্ৰীয়ে
আহ ইজনে সিজনৰ তোৰ মতামত অনুভৱ সপোন কাম পৰিয়াল আৰু ব্যক্তিগত স্বাধীনতাক মূল্য দিয়াটোৱে হৈছে সন্মান তই মানে টাই যি যিটোোৰ মানে ব্যক্তি পাৰ্চনেল লাইফত যি যি চলে সেইখিনি তই ৰেচপেক্ট দিব লাগিব তাইৰ কথাখিনি তই ৰাখিব লাগিব
অ অ
সন্মানটো চলি থাকে আৰু এখন সংসাৰত
আচ্ছা আৰু তোৰ সেই কমিউনিকেশ্যনটো ইম্পৰটেণ্ট হয় নেকি মানে প্ৰয়োজনীয় নেকি
অ ত যোগাযোগটোতো অতি প্ৰয়োজনীয় কাৰণ যিকোনো সমস্যা আলোচনা কৰি সমাধান কৰিব পাৰি যোগাযোগৰ থ দিয়ে কিন্তু কথা নাপাতিলে ভুল বুজাবুজি বৃদ্ধি পায় যিটো কাৰণে কথাটো আৰু বাঢ়ি যায় য'তকৈ নাবাঢ়িলে হয় যোগ যোগাযোগ কৰিলে
আচ্ছা আচ্ছা আৰু মানে থৰটোোৰ এখন বিয়া পাতি ললো তাৰ পিছত মানে বিয়াখনৰ পিছত মানে কি কি দায়িত্ব আহি পৰে মানুহেটা অ তাত
বিয়াৰ পিছতো দুয়ইোটাই দুইজনৰ মানুহ দুইজনৰ তাতে বহুত খিনি দায়িত্ব আহে তোৰ অকল এজনৰ কাৰণেই নহয় যেনেকৈ তোৰ সংসাৰ চলোৱা হ'ল আৰ্থিক পৰিকল্পনা তাৰপিছত ঘৰৰ ঘৰুৱা কাম ভাগ বতৰা ঘৰৰ কামখিনিতো ভাগ ভাগ হৈ যায় ন এনেকুৱা নহয় যে এজনৰ ওপৰতে গো দেহেদখ থাকে বাকী তৰ সন্তানৰ যত্ন লোৱাটো দুয়োজৰে প্ৰয়োজনীয় পিছত বৃদ্ধ বৃদ্ধটোৰ পিতৃ মাতৃৰ যত্ন লোৱাটো এনেকুৱা নহয় যে পিতৃ মাতৃকা বিয়া হলৈ পাহৰি গ'লে তেওঁটউেল কুকুৰ উম এইটো বহুত বেয়া কথা সেইকাৰণে তেওঁলোকক কমেই একে হেৰিতেজ চোৱাটো উচিত আৰু তোৰ ইজনে সিজনৰ স্বাস্থ্যৰ খবৰ ৰখাতটো উচিত
অ অ
আৰু এইটোৰ লগতে পৰিয়ালৰ সুখ শান্তিৰ বজাই ৰখাটো উচিত আমি এইটো নিজে চাব লাগিব সি কৰিলে আমি পৰিয়ালৰ সুশান্তিটো বজাই ৰাখিব পাৰোঁ
মানে কেনেকেণআগবাঢিব বাৰ এই বস্তুটো
তোৰ সংসাৰতটো উপাৰ্জন সন্ধহ আৰু খৰচ বিষয়ে খোলা খুলিকৈ আলোচনা কৰিব লাগে ইজনে সিজনৰ লগত আৰু অযথা
খৰচ কৰিব নালাগে আমি য'ত কি তোৰ নকৰিলেও হৈ যায় সেইখিনিত আমি খৰচ কৰিব নালাগে পইচা জমাবৰ কাৰণে ভৱিষ্যতলৈ জমাবলৈ আমি হেৰি কৰিব লাগে ট্ৰাই কৰিব লাগে
উম উম সেইটো হয় দেচোন
তেতিয়াহে তোৰ ফিউচাৰটো ব্ৰাইট থাকিব আমাৰ উজ্জল ভত থাকিব বাকী কচোন আধুনিক বিবাহতত এনে ক্ষমতা কিয় গুৰুত্বপূৰ্ণ বুলি ভাব
মানে কাৰণ মানে স্বামী আৰু স্ত্ৰী দুয়ইজনে মানে সমান অধিকাৰী আৰু মৰ্যাদা দুই দুটাই মানে একেলগত সিদ্ধান্ত লোৱা উচিত আৰু দায়িত্ববোৰো মানে দুটাই একেলগে পালন কৰিব লাগে চব দায়িত্বতে সেইটো কাৰণে
আচ্ছা আচ্ছা
উম হয় হয়
বাকী দৰ বিবাহত তটো কাজাজিয়া হোৱাটো স্বাভাৱিক নেকি বুলি ত ভাবনে
চা বিবাহততটো কাজে হয়য়ে দেচোন ৰিলেশ্যনশ্বিপ এটাতেটা কাজে লাগে আৰু বিয়াৰ পিছত নালাগিব নেকি
সেইটোৱে কথা
সমস্যাটো বাৰু কাজিয়া নহয় দেচোন সমস্যাটো মানে হয় কাজিয় এখন ত যে লাগছ সেই কাজিয় সন্ মমানে তই সমাধান কেনেকে কৰিব পাৰ ত তই চৰি কৰিলে তই সৰু হৈ নাযাৱও তাই কৈ দিলে তাই সৰুো হয়াই সেইকাৰণে মানে কোনোবা এ তাই উৰু হৈ গ'লে হ'ল আৰু আৰু অলপ এটোয়া আমি ভাবো দেচোন সৰুটো হৈ যাম বাট নহয় আচলতে
যদি তই ভুল আছ তেতিয়াহ'লে তই ক্ষমা খোজাটো তই উচিত আৰু
সেইটোয়ে মানে আৰু তোৰ খং উঠি থাকিলে মানে জিতিয়া কথা কব নালাগে আৰু খঙতে জিতি ওলাই যায় না শান্ত ভাৱে মানে কথা পাবা লাগে খ উঠি থাকিলেও আন্তভাৱে কথা পাতলেে মানে চব বস্তুৰে সমাধান হৈ যায় খঙত থাকিল তো মানে কাজিয়াখন মানে সমাধান হব এৰি মানে তোৰ আৰু বাঢ়িহে যাব কাজাখন
উম হুম হুম মানে শান্তভাৱে কথা পাতিলে মানে তোৰ সমাধানটো বেছি সহজ হৈ পৰে আৰু
আহ সেইটোৱে আহ মানে ওলাই আৰু ৰাস্তা ওলাই সমাধান হোৱাৰ
অ অ ঠিকে আছে
ক্ষমা কৰি দিয়াটো প্ৰয়োজনীয় নেকি
আছা সকলো মানুহেতটো ভুল কৰে কিন্তু ভুল চিকাৰ ৰি ক্ষমা খুজিলে আৰু আন্তৰিকভাৱে যদি ক্ষমা কৰিলে সম্পৰ্ক অধিক শক্তিশালী হয় ত সেই হিচাপত আমি ক্ষমাটো খোজাটো অতি প্ৰয়োজনীয় বুলি ভাবো যদি তই যদি আমি ভুলত আছো আৰু সেই হিচাপত আমি আনজনক ক্ষমা কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ যদি আমি নিজৰ কথাতে লাগি থাকোঁ ক্ষমা নকৰোঁ নিজৰ কথাতে যদি আমি লাগি থাকোঁ গতিয়াহ'লে সেই সম্পৰ্কটো বেছিদিন নচলিব
সেইটো হয় দেচাম আৰু যদি তোৰ স্বামী আৰু য দুইজনে যদি চাকৰি কৰে তেতিয়া
তেন্তেেত দুয়োৰে ঘৰুৱা দায়িত্ব ভাগ কৰি লোৱা হয় তে এতিয়া এজনৰ ওপৰত ইমান প্ৰেছাৰ নাথাকিব দুইোজনে মানে সমানে ঘৰখন চলাব পাৰিব ভালদৰে আৰু কেৱল এজনৰ ওপৰত সকলো কাম দিয়াত টো উচিত নহয় সেই হিচাপত দুইোজনে চাকৰি কৰাত তটো ভাল বুলিয়ে মই ভাবোঁ আৰু
আজিকালি মানে সামাজিক মাধ্্যমৰ প্ৰভাৱ কেনে
আজিকালি সমাজতো মানে চ্বাকতিকভাৱে ব্য্ৱহাৰ কৰিলেও কৰাটো উপকাৰী আৰু
আহ
অতিমাত্ৰা ব্যৱহাৰ কৰিলে সময়ৰ অভাৱ ভুল বুজাবুজি আৰু দূৰত্বৰ সৃষ্টি হ'ব পাৰে মোৰ মতে
উম উম সেইটো হয়ে দিচোন মানে ভাল পিতৃ মাতৃ হবলৈ মানে কি কৰা উচিত আজিকালি
ভাল পিতৃ মাতৃ হবলৈ আমি সন্তানক মৰম দিব লাগে শৃংখলা শিকাব লাগে সততা শিকাব লাগে লগতে তোৰ ভাল শিক্ষা দিব লাগে সৰুৰ পৰাই তেতিয়া সি ভাল শিকিব আৰু সময় সময় দিব আ মা চৰে উদাহৰণ দেখুৱাব লাগে কাৰণ আমি যদি ভাল কৰোঁহি তেতিয়া যাতে আমাক দেখি ভাল কৰিব ভৱিষ্যতত
উ উ আৰু তোৰ এইু সুখী বিৱৰ মানে লাভ কি
সুখী ব্যৱহৰ লাভটোতো মানসিক শান্তি মেণ্টেল পিছ লগতে তোৰ এটা ভাল ফেমিলি সুখী পৰিয়াল হেপী হেপী পৰিয়াল তাৰপিছত লগতে সন্তানৰ সুখ বিকাশ হয় সুস্থ বি বিকাশ হয় লগতে তোৰ আৰ্থিক সহযোগিতা বাঢ়ে সামাজিক সন্মান বাঢ়ে লগতেৰ জীৱনৰ কঠিন সময়তো সাহস পায়
উম আৰু তোৰ সেই কি কি ভুল মানে নকৰাৰাকৰাকে চলিব লাগে
উম ভুল মনে তোৰ ধৰ মিছা কথা কোৱাটো আমি ক'ব নালাগে সন্দেহ কৰিব নালাগে এনে এনে আৰু তুলনা কৰিব নালাগে ইজনে সিজনৰ লগত যে তেওঁ ভাল কৰিছে তই কিয় কৰা নাইবা তেনেকুৱা ক'তো ভাষাতো আমি ব্যৱহাৰ কৰিব নালাগে ভালকে আমি ভ ভাল আচৰণ কৰিব লাগে তাৰপিছত সময় নিদিলে সময় দিয়াটো আমি উচিত সময় নিদিয়া নিদিলেতো
বস্তুৰ বেয়া হৈ যায়
বেয়া হৈ যায় তাৰপিছতোৰ সমস্যাৰ পৰা পলাই যোৱাটো বেয়া কথা লগতেো আমি অহংকাৰ কৰিব নালাগে আৰু পৰস্পৰক অপমান কৰিব নালাগে
উম তেতিয়া মানে বস্তুোৰ ভালকে চ চলে আৰু দুইোজৰে মাজত ঠিকে আছে বাৰু ভাল লাগিল কথাখিনি পাতি
উম হম বাকী কচন নতুনকৈটা বি বাৰ কৰা দম্পতিক আপুনি কি পৰামৰ্